কি কৈছ
এ আছো ভাতকেইটা খাই উঠিছো।
অ ভাত খালি?
অ খালোঁ তুমি
উম খালো খালো কিহে খালি।
ডিম বইল কৰিলে তাৰপৰা জিকা ভাজি কৰিলে।
অ
তেনেকে খাই দিলো আৰু
অ মইতো আলু এ ভাজি আছিলে তাৰপিছত দালি আছিলে। হেনেকে আছিলে খালো।
উম
উম
ঠিকে আছে, ৰাতি এনেও ভাত কমকে খাব লাগে।
ৰাতি সন্ধিয়া যোনটো ভাত খোৱা হয় সেইটো ভাতটো মানে কমকে খাব লাগে। ৰাতিপুৱা আমি যোনটো ভাত খাওঁ আমি মানে ৰাতিপুৱা ভাত খাওতে মানে পুৰা একদম ফ্ৰিঙত খাই দিব লাগে মানে স খাব লাগে তেতিয়া মানে পোৰা দিন আমি খাম চাম কৰি মেলি ঘূৰি ফোৰ ন সেইবিলাক কৰি থাকিলে মানে তোৰ মানে গোটেই হজম হয় গতিকে শৰিৰে মানে। সমানে পুষ্টিটো পোৱা যায় আৰু দুপৰীয়া ভাতটো একদম পোৱা একদম ল' হেৰিকে খাব লাগে মানে জোখত খাব লাগে পুৰা একদম তাৰপিছত তোৰ তটো আমি সন্ধিয়া ভাতটো খাওঁ ৰাতি ভাতটো অলপ কমা খাব লাগে কিয়নো আমি ৰাতি ভাতটো খাই পেলাই হেৰি নকওঁ ন মানে কয় ঘূৰি মানে কাম চাম নকও যে কমকে খালে আমি মানে খাই মেলি শুই থকা হয় বেলেগ কাম নাথাকে আমাৰ, উ মানে জেনেৰেল মানে মানুহ বিলাকৰ সাধাৰণ মানুহ বিলাকৰ তত এনেকুৱা হয় যে। সেইটো কাৰণে আমি ধুনীয়াকে ভাতটো কমকে খাই পেলাই ধুনীয়াকে শুব লাগে পাৰিলে আমি সন্ধিয়া আমি ভাত খাব নালাগে। ফল মূল বা ফল মূল যেতিয়াও তেনেকুৱা ধৰণৰ বস্তু চস্তু খাই আমি তেনেকে শুব লাগে মানে
আমি ৰাতি যিমান পাৰোঁ সোনকালে ভাতটো খাব লাগে যেতিয়া ভাল হয়
উম উম হয়।
আৰু আমি খাই পেলাই শুইহে থাকো শুই থাকিলে আমাৰ শৰীৰটোৱে এইটো একো কাম নকৰে ন সেইকাৰণে বেয়া মানে আমি ই ভাতটো শৱকে খাব নালাগে, একো হজম হ'বলৈ মানে বহুত কষ্ট হয়।
এতিয়া সেইটো কাৰণে আমি মানে সন্ধিয়া ভাতটো আমি কমকে কমাই খাব লাগে।
উম ঠিকে আছে আৰু কোৱা খবৰ খাতি।
খব খাতিতো ভালেই তোমাৰ
আছো আৰু ভাল বেয়া মাজতে জীয়াই। কাইলে কলেজত ফেৰ্চাচ আছে নহয়।
কেইলে ফেচাচ আছে কাইলৈ যাব লাগিব তই হেৰি কৰচোন। অ লগতে যাম বাৰু তাৰ পৰা তই এতিয়া তই তই মোক এনেকুৱা কথা ক যে তই নামঘৰ বিষয়ে অলপ ক বুজাই মেলি। নহয় তই ভলীবলৰ বিষয়ে ক'ব পাৰ।
ভলীবল ভলীবল ভলীবলটো খেলিব লাগে খেলটো আমাৰ শৰীৰৰ কাৰণে বহুত ভাল। যিমানে খেলোঁ সিমানে ভাল আৰু মইতো শংকৰ মইতো ভলীবল তোমাৰ তিন বছৰ খেলিলোঁ
বহুত বহুত জেগাত খেলিবলে গ'লো আৰু জিকিছো হাৰিছো অ হৰাতোটো ডাঙৰ কথা কথা নহয় ন খেলতো হৰা জিকা থাকেই মই তিন বছৰ কৰ্চ লৈছিলো ভালেই বাৰু বোলে জাৰ্চি চাৰ্চি দিছিলে খেলিবলৈ গ'লোঁ। এতিয়া মানে মই ক্লাছ যেতিয়া টেনত পাইছিলোঁ তেতিয়া মানে মই খেলটো এৰি দিছিলোঁ আৰু ভালকে পঢ়িছিলো আৰু এতিয়া ইলেভেনত পালো। এতিয়া ভলীবল মানে মোৰ নেখেলা এবছৰ হ'ল। কিন্তু মোক এতিয়া খেলিব মাতি আছে যাম বাৰু খেলিব বেছিদিন নাই আৰু কৰ্ছ ল'বলৈ মাতি আছে
উম
বাকী খেলিব লাগে যি পৰা তাকে খেলিব লাগে।
খেল বোলা বস্তুত আমি খেলিব লাগে কিয়নো খেল আমি খেলিবলে হলে তোৰ ভলী বল ফুটবল ক্ৰিকেট বিভিন্ন ধৰণৰ আমি খেল খেলা হয়। সাধাৰণতে আমাৰ ইয়াত ক্ৰিকেটটো আৰু ভলীবলটো বেছি চলে ফুটবলতটো ইমান নচলে কিন্তু দুইটাই হওক খেলতো এনেকোৱা খেল। দুইটাই খেলিলে মানে আমাৰ কি হয় আমাৰ শৰীৰৰ কাৰণে মানে ভাল হয়। আমি যেতিয়া মানে তাত আমি দৌৰা মেলা কৰা হয় ন ৰোৱা মেলা কৰিলে মেলিলে আমাৰ শৰীৰৰ গোটেই অংশ ভাল লাগে পুৰা এক্সাৰচাইজ হৈ থাকে যে সেইটো কাৰণে আমাৰ শৰীৰৰ কাৰণে ভাল হয়। খেলটোটো হেতু কাৰণে খেলিব লাগে মানুহে
ভাল হয় অ খেলিব লাগে তুমি কি খেলা তুমি খেলি কি ভাল পোৱা এনে?
তেনেকৈ মই ক্ৰিকেট খেলো এইবিলাক মানে ক্ৰিকেটটো আমাৰ গাঁৱলিয় জেগাত আমি এনে যে খেলোঁ ন ক্ৰিকেটটো তেনেকে আমি ক্ৰিকেট চিকেট খেলা হয়।
আজিকালি কি হৈছে মানে আজিকালি মানুহৰ খেলৰ প্ৰতি মানে ইণ্টাৰেষ্টটো আছে যদিও মানে গেমত বেছি ঠিকে অহা হ'ল ফোন টো যেতিয়া পোৱা হ'ল স্মাৰ্ট ফোন যেতিয়া পা
আজিকালি ইণ্টাৰনেটৰ ব্যৱহাৰে আজিকালি ইন্টাৰনেটৰ ব্যৱহাৰ কৰি পেলাই ব্যৱহাৰৰ ফলত ত মানে তোৰ সা মানে সাধাৰণতে আজিকালি নতুন প্ৰজন্মতো খেল চেলৰ প্ৰতি ধান দুটা ধান টো কমিবলৈ ধৰিছে মানে তেনেকুৱা দেখা পোৱা গৈছে তোৰ মানে খেলৰ প্ৰতি ধানদাটো কমি গৈছে। ত মানে মোবাইলত মোৰ অনলাইনত মানে গেম খেলা তেনেকুৱা খেলবোৰ খেলা লা মানে দেখি দেখা পোৱা গৈছে।
এইটো ইণ্টাৰনেটো কু ব্যৱহাৰ আৰু সু ব্যৱহাৰ আছে না এইটো আমি কোনটো ছাইড ল'ব লাগে সেইটো আমাৰ নিজৰ লগত কথা।
ইন্টাৰনেটৰো কু ব্যৱসায় আছে ভালো আছে বেয়াও আছে তাৰ যদি আমি ভাল চাইটো লওঁ আমাৰ কাৰণে নি
ভাল হয় নিজৰ কাৰণে বেয়া। চ' আমি নিজে ডিচাইড কৰিব লাগে কোনটো লওঁ নলওঁ? এতিয়া কি হৈছে মানে নেছ চবেই ইণ্টাৰনেট ব্যৱহাৰ কৰা অনলাইন গেম খেলা চব মানুহ চব মানে মানুহবোৰ ঘৰৰ নিজৰ ঘৰতে ব্যস্ত গেমত
নিজৰ ঘৰত ব্যস্ত ওলাই আহিব। ওলাই আহিবলৈ সময় নাই মানুহৰ।
মানুহৰ প্ৰতি থকা ভাৱটো অলপ কমি গৈছে। কথা পতাবিলাক
উম উম।
একচোৱেলি সেইটো হয় আৰু এতিয়া কি কৰিব আৰু এতিয়া। এইটো মানুহে নিজে ডিচাইড কৰি লাগিব লাগ নিজে ডিচাইড কৰিব লাগিব না?
উম।
আমি কেনেকে কি কৰিব লাগে হয়' ইণ্টাৰনেটটো বেয়া কথা নহয়। ইণ্টাৰনেটটো ভাল আমি তাক ভালদৰে চলাই নিব পাৰিব লাগিব কিছুমান আছে মানুহ ব্লেক মানি যেনে, ইণ্টাৰনেটৰ যোগেদি ব্লেক মানি কোৱা এইবিলাক ভাল কথা নহয়।
উম।
সেইবিলাক আমি কৰিব নালাগে।
আৰু কিবা?
আৰু বাকী ঘৰত চবৰে ভাল নহয়?
ভালে ভালে অ।
অ' আজি কিবা ভাল আজি কিবা সকাম আছে বুলি কোৱা শুনিছিলো তোমালোকৰ ঘৰত নে নে নৱৌহতৰ ঘৰত?
ঘৰত নহয় আমাৰ বহুতৰ ঘৰত তেনেকা সকাম পাতিছে কিবা! মানে চব সকামলে গৈ মই তোমাক দূৰ হ তাৰপিছত আৰু সেইটো নহয় মই মানে এতিয়াতো এটা মানে তৰ পৰত মানে মই তো ক'ব বিচাৰিছিলো যে তোৰ ভাগত ম নামঘৰৰ বিষয়ে মইতো অলপ মানে ক'ম হা। অ' শুনিবি, নামঘৰ বস্তু বস্তুতো এনেকুৱা এটা বস্তু যে হয়টো পৰম্পৰাগতভাৱে মানে আগৰ পৰা চলি আহিছে।
চলি আহিছ। শংকৰদেৱৰ
হ না নামঘৰ মানে প্ৰতিষ্ঠা কৰিছিলো তেতিয়াতো ধৰি শংকৰদেৱ -মাধৱদেৱে যেতিয়া এতিয়া দিনত অ বৰগীত এইবোৰ ৰচনা কৰিছিল বৰগীত চৰগীত ৰ
পুৰা নাট
এতিয়া তেওঁলোকে এ থকা মানে যোনটো মানে যেনেকুৱা ঘৰত মানে হেৰি কৰে ৰাতিপুৱা তাৰপৰা ধৰি লৈ বৰগীত চুপ গাই তাত মানে বৰগীত চৰগীত হেৰি কৰে তাত শিকা সেই জেগাটোৰ পৰা তেতিয়া পৰাই মানে নামঘৰ বস্তুতো উৎপত্তি হৈছে। নামঘৰ বস্তুটোত তেতিয়াৰ পৰাই মানে প্ৰচলিত। তেতিয়াৰ পৰা হৈছে যদিও তেতিয়া নামঘৰ বোলা বস্তু নাছিল এতিয়াতো মাৰ্চিয়েল মানে সত্ৰ বুলি কোৱা আছিল। সত্ৰ টাইপত আছিল আৰু সেই সত্ৰ- ত গৈ পেলাই ল'ৰা-ছোৱালী মানে ল'ৰা ছোৱালী সমূহে তেতিয়া এ তাত এজন যোনজন গুৰু থাক গুৰুৰ তুলত সেই তুল বুলি কয় তুলত গৈ পেলাই উম হেৰি তাত শিকিছিলে গে। শংকৰদেৱে শিকি লিখিলে মই এই মাধৱ কন্দলী এ মানে তেওঁ গুৰু আছিলে তেনেকে পেলাই তোত তেতিয়া তেতিয়া শিক্ষা ব্যৱস্থাতো তেনেকুৱা আছিল যে গৈ পেলাই টোৰ তাত দুবেলা এনেকে থাকি লব লাগিব থাকি লৈ পেলাই তাত গুৰু মানে উম তাত থাকি তাৰ সমূহ কাম কৰা কৰিব লাগিব। আৰু তাত তশ সময় মতে তেওঁলোকে পাঠদান কৰিব। বা তেনেকুৱা কৰি তেতিয়া যুগৰ পৰাই সেই বস্তুটো। হৈছিল তাৰ পিছত হৈছিল মাজুলীত তাৰপিছত সত্ৰ কেইবাখনো প্ৰতিষ্ঠ প্ৰতিষ্ঠা কোৱা হল যিটোটো এতিয়া বহুত বিখ্যাত।
যেনে আউনীআদি সত্ৰ
আ যেনে আউনীআটী সত্ৰখন ধৰি লও বিভিন্ন ধৰণৰ সত্ৰ আমিসমূহ হৈছে দূৰণিৰ পৰা পৰ্যটক আহি পেলাই এতিয়া সেই ঠাইত মানুহ মানে পৰ্যবেক্ষন কৰিবৰ কাৰণ নাহে হয় তোৰ তাৰ পিছত তেনেকুৱা মাই তোৰ নামঘৰ বোলা বস্তু আৰম্ভ হ'ল আৰু সেই নামঘৰ। ঘৰ বোৱা বস্তুতটো এনেকুৱা এটা বস্তু তালেটো বিভিন্ন ধৰণৰ মানে নিজৰ সাজ পাৰৰ পৰা ধৰি লৈ উম কিছুমান মানে হেৰি আছে। যেনে নামখনে যাবৰ কাৰণ তো উ বগা সাজ ম মানে পৰি মানে বগা সাজ পৰিধান কৰিব লাগিব। যেনেতো চুৰিয়া গামোচা আহ পাই যান মানে বগা কুৰ্তা চোলা সেনেকুৱা ধৰণৰ বস্তু মানে ব্যৱহাৰ কৰিব লাগ- নামঘৰত আৰু নামঘৰতো এনেকুৱা হয়। উ নামঘৰতত আকৌ দুটা ভাগ আছে তাক এক এটা হৈছে নাম কীৰ্তনীয়া এটা আৰু মাহেকীয়া নামত দুটা কৰিছে। নাম কেইদিনীয়া যোনখিনি হয় সেইখিনি শংকৰদেৱৰ মানে শ কৰ দেৱ ফাল এতিয়া যোনখিনি হয় সেইটো মাধৱ দেৱৰ ফালৰ আৰু গোটেইখিনিয়ে নিয়ম খিনি মানে একে থাকে যদিও কিছুমান নিয়ম বেলেগ থাকে। যেনে- ন্তোৰ ভাগৰ মাহেকীয়া যোনখিনি মানুহ তেওঁলোকে টো সাত তাৰিখে মানে বাৰিষা আহিছে বাৰিষা সময় এতিয়া হেৰিয় কিবা হাত এনে হাতৰ চোৱা লাগে তেনেকুৱা সেইবিলাক এক মানে আৰু তোৰ মানে যোনখন সংঘ সংঘ মানুহ সংঘ খিনিয়ো সেইখিনি নামানে তেনেকুৱা ধৰণৰ আমি হেৰি দেখিলোঁ। উ দেখিবলৈ পাওঁ অ তথাপিতো মানে সংগম মানুহৰো কথা নাই মাহেকীয়া মানুহৰ চব তেনেকুৱা একে আৰু নামঘৰতো উম সেয়া প্ৰতি বছৰে সে বাৰ্ষিক পাতে। বাৰ্ষিক বিলাক এনেকোৱা পাতে প্ৰতি বছৰে গোটেই এ মানে খেলৰ মানে গোটেই মানুহখিনিয়ে একেলগ হৈ পেলাই মানে তাত তোৰ গৈ পেলাই তাত অ গোটেইখিনিয় মানে এনেকে গোটেই খিনি একেলগত সেৱা লয় নপ্ৰসাদ লয় তেনেকে গোটেই খিনি মানুহ একেলগ হৈ পেলাই তাতে বছৰেকৰৰ মূৰত সেইটো পাতে আৰু নাম চাম গাই। ফূৰ্তি-ফাৰ্তা কৰে আৰু ৰাতিলে তোৰ হেৰি কৰে তাত ভাওনা পাতে। ভাওনা পতা তেনেকুৱা মানে টো ৰীতি-নীতি আছে। মানে নামঘৰ বোলা বস্তুটো তেনেকুৱা হয়। আৰু তালে যোন যা ব নামঘৰলে, সমূহ পৰিষ্কাৰ- পৰিছন্নতাৰে তোৰ বগা সাজ- বগা সাজ পৰিধান কৰি পেলাই যাব লাগিব।
আৰু যাৰ মনত ভাগ- ভক্তি যাৰ মনত ভাগ- ভক্তি থাকে, সিহে ভগৱানৰ দৰ্শন কৰিব পাৰিব।
সেয়া মানে তেনেকেই আৰু। আমাৰ মানে সেইটো এটা মনৰ ভাৱ। মানে মনে ভাবি লৈ পেলাই, ভগৱান শ্ৰীকৃষ্ণৰ নামত আমি মানে সেইটো অ' দিলে তাত প্ৰাৰ্থনা কৰোঁ।
উম। আৰু নাম-কীৰ্তনত কি হয়, ভাদ মাহত গোপিনীসকলে এ- নামঘৰত
আৰু তাৰপিছত- অ'- সেইটোৱে। ভাদ মাহ ত তোৰ যেতিয়া শ্ৰীকৃষ্ণ জন্ম হৈছি ল বুলি মনা যায় অ' মনা গৈছিল, তেতিয়া তাত অষ্টমী শ্ৰীকৃষ্ণৰ মানে যোনটো জন্মৰ বাৰ বা তাৰে বুলি এনে কে মানে ভাবি লৈ, লৈছে। সেই তাত আমি সেয়া ভা দ মাহত অষ্টমী পাতে। আৰু সেই অষ্ট মীক তেওঁ বুলি নহয়। আজিকালিতো উম, কোৱা হৈছে চ- মানে সমূহ স্কুল, মানে বিদ্যালয়, তে আমি মানে সেইটো মানে পতা আমি দেখিবলৈ
দেখিবলৈ পোৱা গৈছে, হয়। স্কুল বুলিয়ে ক'ব নোৱাৰি আৰু ক', চবতে বুলিয়ে ক'ব পাৰি।
উম।
চবতে পাৰি আৰু। তুমি এতিয়া কি, এতিয়া তুমি নাম কীৰ্তনৰ নে না এ মাহেকীয়া?
আমি নামকীৰ্তনীয়া।
নামকীৰ্তনীয়া। নাম কীৰ্তনীয়া ঠিকে আছে। কিন্তু নাম কীৰ্তনীয়া এটা কথা হয় যে আমুকটো পুহিব নোৱাৰিব, তামুকটো পুহিব নোৱাৰিব, গাহৰি মাংস খাব নোৱাৰিব, তেনেকে হয় কথাটো, কিন্তু মাহেকীয়াত
সেই- সেইটো- সেই চাব গ'লে মানে এনেকুৱা হয়, মানে তেওঁলোকৰ ৰীতি-নীতি যোনটো মানে, নামকীৰ্তনীয়া মানুহৰ যোনটো ৰীতি-নীতি আছে, মানে পৰম্পৰা আছে। তাৰ মতে এ তেওঁলোকে মানে হেৰি ধৰি লওঁক, মানে ব্ৰইলাৰ, কুকুৰা এইবিলাক মানে যোনবোৰ আজিকালি এইবিলাক হৈছে সেই কুকুৰা, সেইবোৰ বস্তু আ- পুহিব নোৱাৰিব বুলি তেনেকে মানে পুহিলে তেওঁলোকৰ জাত যাব বা তেনেকুৱা ধৰণৰ এটা ভু- এ ভা